এনে আছো ৰবা তুমি কি কৰি আছা
ৰ বস্তুতটো নাই ন
নাই নাই কিয় বা ফোন কৰিছিলা
এ এ এটা মানে এনে বহি আছিলো মই অ সেইকাৰণে এটা বিষয়ে মনত আহিল সেইকাৰণে সেইটোৰ ওপৰত অলমান আলোচনা কৰিম বুলি ভাবছিলো
কিবা বিষয়
কিবা বিষয়ে হেৰি মানে আজিকালিতো তুমি জানাই চব ফালে মানে গছ মানুহে গছ গছনি কাটি কাটি থকা কৰা হৈছে এম সেয়া নিজৰ গছ কাটি নিজৰ বাবে ঘৰ বনোৱা হৈছে, কিবা বনোৱা হৈছে। সেইবাবে মানুহ হে মানে বন চন গোটেই ধ্বংস কৰি আছে সেইবাবে আমি মানে বন সংৰক্ষনৰৰ বিষয়ে অলপ অকমান আলোচনা কৰিম বুলি ভাবিছিলো।
অহ এইটোতো তুমি একম মানে ভাল বিষয় এটা বাছি তুমিতো জানাই যে আজি কালি মানুহে কি মানে গছ গছনি কাটিব ধৰিছে বা আমাৰ ওচৰে পাঁজৰে কিমান মানে সেই হৈছে গছ গছনি কাট
নোহোৱা কৰিবলৈ ধৰিছে যাৰ ফলত আমি এতিয়া গৰমত থাকিব নোৱাৰোঁ নোৱাৰা হৈছোঁ দিয়াচোন
হয় তাকেতো মানে যিমানেই মানুহে গছ কাটিব বন ধ্বংস কৰিব অ উম সিমানেই তো মানে তোমাৰ অহ হেৰি হেৰি লগাই দিয়ে যে বনত জুই লগাই দিয়ে হাবি হাবিত জুই লগাই দিয়ে জুই লগাই দি কিনে জংঘল খিনি চাফা কৰে সিহঁতে ঘৰবনাই সেইবোৰ কৰিলে তো সিমানে যিমানেই তোমাৰ গছ কাটিব কিবা কৰিব সিমানে কাৰ্বন ডাই অক্সাইড বা বায়ুত বাঢ়িব আৰু যিমানে কাৰ্বন ডাই অক্সাইড বাঢ়িব সিমানে তোমাৰ পৃথিৱীৰ উষ্ণতা বাঢ়িব ক আৰু পৃথিৱীৰ ওচৰতে বাহিৰতে জানাই আৰু সিমান গৰম পৰিব দেখিছাই এয়া কিমান ইমান গৰম আজিকালি
তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু আজিকালি দিনে দিনে গৰমতটো বাঢ়ি ধৰিছে আজিকালি ইমান মানে গৰম দিয়ে যে মানুহে মানে থাকিব নোৱাৰা হৈছে ইমান গৰম দিয়ে মানে ক'ত অলপমান ওলাই যাব নোৱাৰা হৈছে বা
আমাৰ এতিয়া ওচৰে পাজৰে কিবা কাম থাকিলেও আমি যাবলৈ বহুতবাৰ ভাবিব লাগে। কাৰণ যিহেতু আমি গছ গছনিবোৰ ইমানে মানে কাটি কাটি নোহোৱা কৰিবলে ধৰিছো বোৰ ত যাৰ কাৰণে আমাৰ মানে পৃথিৱীখন মানে বহুত মানে উত্তাপ বাঢ়ি বাঢ়ি যাবলৈ ধৰিছে দিনক দিনে সেইকাৰণে মানে আমাৰ গৰম মানে ব বহুত বাঢ়ি গৈছে।
উম হয় তুমি ঠিকে কৈছা দিয়া, আৰু মানে চাবাচোন মানুহে গছ কাটে মানুহে বন ধ্বংস বন কৰে তাৰ ফলত মানে সেই তাৰ ফলত মানে কি যে হব ভৱিষ্যত লৈ সেইটো তোমাৰ মানে কল্পনা নকৰে সিহঁতে। কি হ'ব পাৰে মানে, এইবোৰৰ কৰা কাৰব চাবাচোন গছ বোৰে তোমাৰ আমাৰ মাটিতো ধৰি ৰাখি ৰাখে তুমি যিমানে গছ কাটিবা সিমানে আমাৰ মাটিটো হেৰি হৈ যাব আৰু তাৰ ফলতে গৰা খহনীয়া খহনীয়া হয় গৰা খহনীয়া হয় কিবা হয় আহ অক্সিজেনৰ মাত্ৰা কমি যায়। কাৰণ গছ আমাৰ গছ নাথাকিলে মানুহ থাকিব নোৱাৰে আৰু মানুহ সেই গছ বোৰ সেই হাবিবোৰ সেই জংগল বোৰে মানুহে মানে বৰবাদ কৰি থাকে। আৰু এই বৰবাদৰ মানে কাৰণটো হৈছে মানুহ আচলতে শিক্ষিত হব লাগে। কাৰণ আজিকালি চাবাচোন কিছুমান অশিক্ষিত মানুহে মানে আহ মানে নাজানে যে জনসংখ্যাৰ বাবে বাবেওমানে আমাৰ কিমান মানে লোকচান হৈ আছে যিমানে জনসংখ্যা বাঢ়িব সিমানে মানে মানুহৰ মানে থাকিবলৈ বসতি স্থান লাগিব ন আৰু সেইবাবে মানে মানুহে মানে হেৰিত ঠাই নাপায় মানুহে হাবি হাবি কাটি মানে মানুহে পাহাৰ কাটিছে মানুহে অহ জং মানে হাবি মানে গছ গছনি কাটিছে। তাতে জুই লগাইছে তাতে মানুহে ঘৰ বনাইছে মানে এনেকুৱা উৎপাত আৰু মানুহবোৰৰ, চব মানে সেইকাৰণে মানুহ শিক্ষিত হব লাগে আচলতে।
হয়। তুমি একেবাৰে ঠিকে কৈছা দিয়া। যিহেতু আ মানে মানুহে বুজিয়ে নাপায় যে
গছ গছনিবোৰ আমাৰ বাবে কিমান মানে ভাল। আমাৰ বাবে কিমান ভাল কাম কৰে দিয়াচোন গছ গছনিয়ে। আমাক চাহ দিয়ে উশাহ নি অক্সিজেন দিয়ে বা মাটিটো ঠাণ্ডা কৰি ৰাখে। এইবোৰ মানে ইমান যিহেতু আমাৰ উপকাৰৰ কাম কৰে গছ গছনিয়ে, কিন্তু আমি বুজিয়ে নেপাওঁ। ত যাৰ বাবে আমি অ গছ গছনিবোৰ কাটি দিও। হাবি জংঘলবোৰ নষ্ট কৰি দিওঁ আমি গছবোৰ কা যাৰ ফলত আমি আমাৰতো নিজৰ থকা ঠাইতো আমি কৰি লওঁ, কিন্তু জীৱ জ জন্তুৱে কত থাকিব দিয়াচোন যাৰ বাবে জীৱ জন্তুৰ যিহেতু আজিকালি থকা ঠাই নুহো হোৱা হৈছে। আজিকালি চাবা ৰাস্তাই ঘাতে যিহেতু আজিকালি আ বনৰীয়া জীৱ জন্তু জন্তুবোৰ উলাই কিয় উলাই কাৰণ আ আমি তাহতৰ যিহেতু থকা ঠাই খিনি আমি নোহোৱা কৰিবলৈ ধৰিছো। গছ গছনিবোৰ কাটি আছো বা হাবি জংঘল ব আমি কাটি আছো যাৰ ফলত তাহাতে মানে ক'ত থাকিব? সেইকাৰণে তাহতে চহৰ নগৰ গৰে হওক বা এনেকুৱা মানুহ থকা অঞ্চলবোৰত ওলাই আহে। যাৰ ফলত মানুহৰো অপকাৰ হয় দিয়াচোন। আহ তাহাতে অহ আ এনেকৈ মানে মানুহৰ মাজত আহি। অ অত্যাচাৰ কৰিবলে ধৰে বা এনে
ঘৰ ভাঙি দিয়ে বা অন্য কিছুমান মানে খেতি পথাৰতে হওঁক। সেইবোৰ নষ্ট কৰি যায়। য কাৰ কাৰ কাৰণে কাৰণ আমিয়ে এইবোৰ কৰিছোঁ দিয়াচোন। যিহেতু আমি আমিয়ে তাঁহাতৰ থকা ঠাইবোৰ আমি নোহোৱা কৰিবলৈ ধৰিছোঁ। তো সেইকাৰণে তাহাঁতে আমাৰ ইয়াতে আহি পেলাই আমাৰ অনিষ্ট কৰে।
হয় তুমি একদম ঠিকেই কৈছা মানে আৰু চাবাচোন এই আমাৰ গুৱাহাটীৰে গুৱাহাটীৰ এয়া দ্বীপৰ বিলতে সেই গছ গছনিবোৰ, ইমান গছ গছনি আছিল ইমান ইমান বছৰৰ পৰা ইমান মানে ধৰা শ শ বছৰৰ পৰা যেতিয়া কিমান ডাঙৰ ডাঙৰ গছ আছিলে। সেইবোৰে আৰু চৰকাৰে কাটি দিছে সেইবোৰ গছ বোৰ আৰু আগতে মানে এতিয়া দ্বীপৰ বিলত এতিয়া যিমান মানে বিভিন্ন ধৰণে চাবা বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আহি থাকে কিন্তু তাত বাস কৰা আছিলে গছবোৰত। আজিকালি সেইবোৰ দেখা পোৱা নাযায় আৰু।
হয় তুমি একেবাৰে ঠিকে কৈছা দিয়া। যিহেতু আগতে আমি কিমান নানান ধৰণৰ চৰাই চিৰিকতি দেখা পাইছিলোঁ কিন্তু আজিকালি সেইবোৰ মানে বিলুপ্তই হৈ গৈছে। মানে আমি এতিয়া আ মানে অত বহুত কমে দেখা পাওঁ। দেখাই নাপাওঁ দিয়াচোন। আগতে কিমান মানে চৰাই চিৰিকতি আহিছিল গছৰ দালত বহিছিল। ত তেনেকুৱা আমি নতুন নতুন চৰাইবোৰ দেখা পাইচিলোঁ। কিন্তু আজিকালি মানে কি হৈ গৈছে। চৰাই চিৰি কতিবোৰ মানে থকা ঠাই নোহোৱা হৈছে। যাৰ গছ গছনিবোৰ কাটি আছে যাৰ বাবে লাখ লাখ চৰাই চিৰিকটি অ ঘৰবোৰ ভাঙি যায়, বাঁহবোৰ ভাঙি যায়। যাৰ কাৰণে তাহাতে ক'তো থাকিবলৈ নোপোৱা হৈছে।
হয় তুমি ঠিকে কৈছা দিয়া আৰু চাবাচোন মানুহে যে বন ধ্বং স কৰে। অকল নিজৰ মানে হেৰি সুবিধাৰ বাবে সেই বনৰ পৰা যে আমি কিমান কি কি পাও সেই মানে বনৰ মানে পৰা আমি কিমান ঔষধি জাতীয় বস্তু পাওঁ। আমি অ আমাৰ কিমান মানে আমাৰ এ হেৰি জীৱনত মানে এ। সেই যে হাবি জংঘলৰ পৰাই মানে বেছি মাত্ৰাকৈ অক্সিজেন আমি পাওঁ। সেই হাবি জংঘলৰ পৰাই পাওঁ। আৰু মানুহে সেইবোৰে ধ্বংস কৰে। আৰু সেই টোক ময় যে কলো এয়া ঔষধ এ কিমান ঔষধি জাতীয় বস্তু আছে সেই হেৰিবোৰত গছবোৰত। হাবিৰ গছবোৰত কিমান পোক তুমি যে ক'লা কিমান পোক পৰ মানে পোক পৰুৱা হেৰি আছে। সেইবোৰ যদি আমি কাটি দিও সেইবোৰ যদি আমি জ্বলাই দিওঁ। মানে মানুহবোৰ মানে একদম বুজি নাপায় সেইবাবে আচলতে আজিকালি। কিছুমান হৈছে আ কিছুমান হঁচ। সংস্থা গঢ়ি উঠিছে মানে গঠন হৈ উঠিছে সংস্থা মানে বন সংৰক্ষণ মানে সংৰক্ষণ। কৰিবলৈ বহুতো সংস্থা গঢ়ি উঠিছে। আৰু তুমি যাদৱ পাই পায়েঙক জা জানা ন তেওঁ যে মানে গছ ৰুই ৰুই ৰুইে খন হাবি তৈয়াৰ কৰি দিছে মাজুলীৰ খিনিত জানা ন তুমি
হয় মই শুনিছোঁ ৰ'বা আ যিহেতু তুমি ক'লাই যে গছ গছনিৰ পৰা আমি কিমান ধৰণৰ ঔষধ পাওঁ যিহেতু আমাৰ নিজৰ প্ৰকৃতিয়ে আমাক কি ধুনীয়া ধুনীয়া মানে উপহাৰস্বৰূপে গছবোৰ দিছে যে অ আমি নানান ধৰণৰ গছ গছনিৰ পৰা আমি অ ঔষধ তৈয়াৰ কৰিব পাৰোঁ আৰু ধৰিক আমাৰ কিছুমান কিমান মানে ভাল ভাল ডাঙৰ ডাঙৰ বেমাৰক কাৰণে আমাৰ ঔষধি গছ আছে, ধৰি লোৱা আমাৰ নিম গছ, মহা নিম গছ বা তুলসী এনেকুৱা খুব মানে দা আ ঔষধি গছ আমাৰ য়া ইয়াতে পোৱা যায় তো সেইবোৰ আচলতে আমি কাটিব নালাগে কাৰণ সেইবোৰ বোৰ আমাৰে যিহেতু উপকাৰ কৰে কিন্তু আমি তাহাঁতক কাটি পেলাইছো যাৰ ফলত আমাৰ নিজৰ আ থাকিব মানে আ ভালকৈ আমাৰ হেইৰি নোহোৱা হৈছে দিয়াচোন এতিয়া
সেয়ে আজিকালি মানে সেই হাবি কাটি গছ কাটি মানুহে তাতে অট্টালিকা পোৱা লাই হেৰি বনাই অ মানে মানুহবোৰ আজিকালি উৎপাত হৈ গৈছে
হয় তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু মানুহে এতিয়া নিজৰ ঠাই থকা ঠা ঠাই বনাবলৈ এতিয়া মানে গছ গছনিবোৰ কাটি উম অ নিজৰ জীৱ জন্তুবোৰৰ কাৰণে অ বহুত মানে। এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে যিহেতু তাহাঁতৰ থকা ঠাই নোহোৱা হৈছে অভাৱ হৈছে। যাৰ ফলত মানে অ এনেকুৱা অজীৱ। জীৱ জন্তুবোৰৰ মানে কতে মানে থাকিব নোৱাৰা হৈছে এতিয়া আমাৰ জংঘলত। টো মানুহ ঠো।
জংঘলবোৰতো মানুহে গছ গছনি কাটি তাতে থকা কৰিছে ত' সেইকাৰণে এতিয়া। হ তাহাঁতে থাকিব ক'ত ত তাহাঁতৰো বহুত উম বিপাঙত পৰিছে।
হয় তুমি ঠিকে কৈছা সেইবাবে তাৰে বাবে আমাৰ। চৰকাৰেও চৰকাৰেও কিছুমান বিয়বস্থা হাতত গ্ৰহণ কৰিব লাগে যাতে গছ কাটিলে মানুহ। মানুে পইচা দিয়া হয় তেতিয়া পইচা দিব লগা হয় তেতিয়া মানে চাগে অলপমান মানুহবোৰে বুজি। কব কাৰণ আমাৰ মানুহবোৰেতটো একদম বুজিবলৈ মানে চেষ্টাই নকৰে সেইবাবে আৰু। আৰু মানে এনেকুৱা প্ৰতিযোগ। পাতি পেলাই অলপমান চৰকাৰে মানে শিক্ষাৰ্থীসকলকো আৰু পাঠ্যক্ৰমতো অলপমান মানে। নে বুজাব লাগে কি বন সংৰক্ষণ কৰাটো কিমান আমাৰ বাবে জৰুৰী। অ বাৰু আজি আজি এইখিনিতে সামৰিছো। আমি পিছলৈ আৰু তথা পতিম। বাৰু হ'ব দিয়া।